শনা পইছ?
অ, পাইছো কোৱা?
অ' পিছে কি কৰি আছা তুমি?
মই এনে পঢ়ি পেলে ৰিলচ চাই আছিলোঁ। তুমি?
অ' ময়ো এনে শুই আছিলোঁ। পিছে ভাত পানী খালানে নাই?
আ খোৱা নাই ৰ'বা, মা বনাইছেহে খাম অলপ
অ'। অ' মই জাষ্ট খাই কেনে উঠিলো ৰ'বা।
অ' বাকী ভালে আছা ন।
অ' ভালে আছোঁ দিয়া। পিছে কিহৰ আঞ্জা বনাই আছে আণ্টিয়েনো?
মাই মাছ বনাইছে।
অ' মাছ বনাইছে। ঠিকে আছে আমাৰো আজি মাছে বনাইছে ৰ'বা ঘৰত মাছে খালোঁ।
অ' অ'। মাছ খাই ভাল পোৱা নে তুমি?
অ' ভালেই লাগে বাৰু মাছ খাই কেনে। তুমিনো ভাল পোৱা ন। মাছ খাব লাগে কেতিয়াবা কেতিয়াবা আৰু কিছুমান মাছেদি আৰু ভিটামিনো পায় নহয়।
অ', অ'।
উ হেইটোৰ কাৰণে প্ৰটিন থাকে।
অ'।
পিছে খবৰ পাতিতো ভাল তোমাৰ।
ভালে মানে, কাহ হৈ আছে অলপ বোলো মানে বতৰটো জানাই কেনে কিয় হৈ আছে।
অ' এই বতৰৰ কেণেতো বহুতৰে বেমাৰ হৈ আছে, এই বতৰৰ কেনে। মোৰো এই কেইদিনমান আগতে বেমাৰ হৈ আছিলে এতিয়া অলপমান ভাল পাইছোঁ। পিছে তুমি ঔষুধ চষুত খাইছানে নাই?
খাই আছোঁ মানে মোৰ বাকী গোটেই ভাল পালোঁ কাহটো আছে হেটো কাৰণ দৰৱ খাই আছোঁ।
অ'। অ' মই ওষুধ খাইছোঁ হেকাণে এতিয়া অলপমান ভাল পালোঁ আৰু। চৰ্দি কাহটোৱেটো বেছি হৈ থাকে না।
অ' আৰু গৰমো বহুত বেছি দিছে ন।
অ' এইকেইদিন, কালি আৰু আজি লাগাতকে বেছি গৰম হৈছে ন।
সেটোৱে মানে সহ্য কৰিব নোৱাৰা হয় গৈছো মান
অ' ইমান গৰম।
অভাৰ।
তাকেতো আমাৰ ইয়াতেতো গৰম গৰমে আৰু বাহিৰতো ইয়াতকে আৰু দুগুণ বেছি গৰম। ক'ব গ'লে, অসমততো মান নে অলপ, অসমতো থাকিব নোৱাৰা হৈছে ক'ব গ'লে। তথাপি বাহিৰত আৰু বস্তু বিলাক গলিব ধৰিছে। নিউজ বিলাকত দেখা পাইছিলা তুমি? অ'। অ', ইউৰোপ চাইডৰ এনেকুৱা হৈ আছিলে, তাৰে টেম্পেচাৰটো মানে লাগাতকে আ কম আহিলেও মানে বস্তুটোতো মানে বেছি হেৰি হৈছে আৰু চতা টো বেছি হ'ল, কম হ'লেও।
উ।
বস্তুবিলাক হেটো হিচাপত বনোৱা আছে ন তাৰে।
অ' ইঠাইনে।
উ, হেটো কাৰণে গলি গৈছে।
পিছে কি খবৰ, পিছে এনে কি কৰি আছা, কৰিম বুলি ভাবি আছা তুমি? ইতিয়াটো গ্ৰেদুৱেচন কমপ্লিট হ'ল চাগে তোমাৰো।
নাই নাই ৰ'বা মোৰ এবছৰ আছে গ্ৰেজুৱেচন, এতিয়া মানে অফিচ এখনত মই ইণ্টানশ্বিপে কৰি আছোঁ। তুমি?
অ' ইণ্টানশ্বিপ কৰি আছা আতছা ঠিকে আছে বাৰু। মোৰ বাৰু এইবাৰ এনে গ্ৰেজুৱেচন কমপ্লিট হ'ল বাৰু, কিন্তু হ'লেও আৰু এতিয়া তাকে ভাবি আছোঁ কি কৰা ভাল হ'ব।
আচ্ছা, এতিয়া যে তোমাৰ কলেজো বন্ধ আছে তোমাৰ দৈনিক চলি আছে তোমাৰ।
মই এনেকাই আৰু ডেইলি দিনত আৰু কি কৰিম বৰ্তমান এনেকুৱা কাম বিচাৰি আছো যেন ভাল চাই এনেকুৱা এক্সপিৰিয়েঞ্চ থকা কিবা এটা ভাল কাম যেন পাই যাওঁ কৰিবৰ কাৰণে। পাৰ্ট টাইম হ'লেও, ত' সেইবিলাক চাই আছো আৰু।
আচ্ছা আচ্ছা, এনে ৰাতিপুৱা কেতিয়ালৈকে উঠা তুমি?
মইতো ৰাতিপুৱা বৰ্তমান উঠাতে অলপ ছয়টা বজাত উঠো আৰু তুমি?
ময়ো মানে সেই অফিচো যাব লাগে উঠি যাওঁ আৰু ছয়টা সাতটা মান বজাত তাৰে আগতেও যেতিয়া মানে তুমি জানাই ন নামাজ বুলিব লাগে ন, আকৌ উঠি যাওঁ।
অ', ঠিকে আছে বাৰু নিজৰ নিয়ম নীতি বা ডেইলি ৰুট ৰাখাতটো ভাল হয় বাৰু, উম। ময়ো এনেকুৱাই কিবা কেতিয়াবা আৰু দেৰি হৈ যায় উঠোতে বাৰু। কিন্তু সদায় জল্দি উঠিব চেষ্টা কৰো আৰু, কাম চাম থাকিলে।
তোমাৰতো কলেজো বন্ধ আছে কেইদিন আৰু ৰেষ্ট
অ', এতিয়া বৰ্তমান ৰেছে হৈ আছে ৰ'বা এতিয়া তাকে ভাবি আছো কিবা এটা ভাল চাই যদি কাম চাম পাই যাওঁ তেতিয়া হ'লে ময়ো বি হৈ গ'লে ভাল হ'ব।
অ', মানে বিজি চেডিউল থাকাই ভাল হয় এনে বহি থাকাত
অ', ঘ-ঘৰত আৰু কিমান থাকিবা কোৱাচোন ইমান ঘৰৰ কিবা এটা কাম পালে নিজৰো সহায় হয় ঘৰৰ মানুহৰো সহায় হয়।
খৰচ সেই ফেমিলিকো দিব পাৰা ভাল লাগে ন তেনেকে।
অ', সেই এতিয়া আৰু ইমান পঢ়ি কিনে কিবা এটা যদি ভাল কাম চাম ল'ব নোৱাৰা। তেতিয়াহ'লে আৰু নিজৰে বেয়া লাগে দিয়াচোন।
অ', একো নাই পাই যাবা গ্ৰেজুৱেচন কমপ্লিট হৈ গ'ল আহি থাকেনো অনলাইন তেনে
অ', সেই পিছে তোমাৰ আৰু এতিয়া ইন্টাৰ্নশ্বিপ কেনেকুৱা চলি আছে?
ইণ্টাৰ্নচিপ মানে মই মানে যত জব কৰো তাতে কৰি আছোঁ মানে কি ডেইলী যি জব এইটো হিচাবত তাৰ ধলও তেনেকে একো মানে এক্সট্ৰা বেলেগ কৰা নাই। এতিয়ালৈকে হোৱাই
অ, ঠিকে আছে বাৰু। তোমালোকৰ তাতে কিবা যদি জব চবৰ আছে মোক কবাচোন যদি ম মানে বা পাৰ্ট টাইমৰ যদি হয়।
তে ওলালে মই তোমাক কন্টে্ক কৰি লম।
অ, মোক কণ্টেক্ট কৰিবাচোন।
হয়,
বাৰু ঠিকে আছে ইণ্টাৰ্ণশ্বিপো হৈ গ'ল একেলগে তোমাৰ জবো হৈ গ'ল।
এতিয়া মানে
আমিও কৰিছিলো যোৱা বছৰ ইন্টাৰ্ণশ্বিপ।
অ, কলেজতো কৰিছে নে বেলেগত কৰবাৰ পৰা কৰিলা?
নাই কলেজতে কৰি কেনে দিছোঁ আৰু বেলেগত আৰু ইমান গৰম আছিলে ন সেইখিনি সময়ত। ত' এনেকুৱা ত সেই গৰমত বিচাৰি থাকিব ভাল নালাগিছিল। তাৰ কাৰণে কলেজতে কৰি লৈছোঁ আৰু।
আচ্ছা মই মানে তাতে য'ত কৰি আছো ন আগৰ পৰা বহুত মাহ মানে ছমাহে হ'ল। কৰি আছিলো ত ভাবিছো মানে বেলেগত মানে অফিচত আছে। কলেজত গ'লে মোৰ অফিচৰ কেইদিনো মানে ছুটি লব লাগিব কেইদিনৰ পিচতে কৰাই ভাল।
ঠিকে আছে বাৰু ঠিকে ভাবিছা তুমি।
হয়।
কাৰণ কি এতিয়া আৰু নহলে ডাবুল ডাবুল সেইটোৰ কাৰণে তোমাৰ এক্সট্ৰাও হেৰি টাইম ওলাব লাগা হলে হয় ইণ্টাৰ্ণশ্চিপো যদি কলেজত কৰিলা হয়।
অ', অ'।
ঠিকে আছে বাৰু এতিয়াতো বৰ্তমান কলেজ বন্ধই। এতিয়া তুমি এইটো মাহতো তাৰমানে তোমাৰ ইণ্টাৰ্ণশ্বিপতে যাব।
অ', তোমাৰ মানে ইণ্টাৰ্ণশ্বিপ গোটেইখিনি কম্পিলিট কৰিবল আকৌ নেক্স মান্থৰ পৰা কলেজ জইন কৰিব লাগিব কলেজ যাব লাগিব।
কলেজৰ নতুন এডমিশ্চন হব উম। এইবাৰ মানে ফিফ্থ চেমিষ্টাৰৰ তুমি?
হয় তোমালোকৰো মানে ৰিজাল্ট আহিবই চাগে ন কেইদিনমান
অ', আহিব লাগে কাৰণ কি বহুতৰ পৰা শুনিছো আৰু হয়নে নহয় বা কিন্তু আহিব বুলি কৈছেচোন জলদিয়ে।
অ'।
আহিলেও ভাল হয় কাৰণ কি আমাৰ কাৰণে চাৰ্টিফিকেটো ইম্পৰতেণ্ট হয় ন।
হয় আৰু
ভাবিছানে ভৱিষ্যতলৈ মানে কি মাষ্টাৰ ডিগ্ৰী কৰিবানে এক্সপিৰিয়েঞ্চ লৈ ল'বা জবৰ কাৰণে?
অ ভাবিছো ৰ'বা এটা ভাল চাই এনেকুৱা এক্সপিৰিয়েঞ্চ ধৰি লওক এনেতো আজিকালি ক'ব গ'লে ছয়মাহ বা এক বছৰ এক্সপিৰিয়েঞ্চ হ'লে বেছি ভাল হয় কিন্তু চাও কিমান কেইদিন কৰিব পৰা যায় সেইটো হিচাপত। আৰু ভাল চাই এটা এনেুকুৱা জব পালেতো বাৰু ভালে পাৰমানেণ্ট হৈ গ'লেতো আৰু ক'ব নালাগে বাৰু।
অ', মানে দি আজিকালি দেখোন জব কৰি ইচকিলছটো বেছি পালে ভাল হয়।
অ', সেইটোৱে।
অ'।
আৰু জব থকাটো এটা ইম্পৰ্টেন্ট হৈ গৈছে নহয় আজিকালি যুগত।
উম। অ'।
আৰু বস্তু বিলাকৰো ইমান দাম হৈ গৈছে সেইকাৰণেতো আৰু পইচা বিলাকো মানে লাগিয়ে থাকে। খৰচ হৈয়ে থাকেচুন।
তাকে আৰু আমিতো ডাঙৰ হৈ গৈছো ভাল নালাগে ন মা দেউতাৰ পৰা পইচা সুধিব কাৰণে
সিহঁতো আৰু কিমান দিব ইমান ৰিচাৰ্জৰ দামেই আজিকালিচোন ইমান হৈছে।
তাকে।
উম। সেইটোয়ে আৰু ৰিচাৰ্জ চিচাৰ্জৰ যেন নিজৰ খৰচা নিজে ওলাব পৰা যায়। ত সেইটো কাৰণে মানে জব এটা থকাতটো জৰুৰে দিয়া ডিগ্ৰীৰ পিছতো বহুত কৰে পাৰ্ট টাইম টাইপৰ।
উম, অ', আৰু ইমান কষ্টকে পঢ়িছো যদি কিবা এটা কৰিলে
কৰিবই লাগিব উম, কিমান আৰু এনেকুৱা থাকিম ন।
সেইটোৱে।
উম। সেইয়াই আৰু। পিছে এনে আৰু এ কলেজৰ কলেজ শেষ হোৱাৰ পিছত কি কৰিম বুলি ভাবিছা এনে। তুমি?
কলেজ শেষ হোৱাৰ পিছত ভাবিছো মানে এবছৰ চৰকাৰী চাকৰি কাৰণে দিওঁ নেকি ভালকে পঢ়ি পিনে।
আজি কালিচোন আহিয়ে থাকে তুমি
অ', তেনেকে ভাবিছো বাৰু কৰি লওঁ তাৰ পিছত মাষ্টাৰ ডিগ্ৰী কৰিম আৰু কিবা তেনেকে যদি সেই কৰো।
অ'। মাষ্টাৰ ডিগ্ৰী কৰিলেও বাৰু ভাল অপৰচুনিটি পায়।
বহুতে পাই যায় সেই কাৰণে।
হা?
কেতিয়াবা দিছা একজাম চৰকাৰী জবৰ কাৰণে?
নাই নাই আজিলৈকে দিয়া নাই ভাবিছো এইবাৰ দিম বুলি যদি এপ্লাই কৰা কিবাতো আহে অ' ক এনেতো শুনি আছিলো নিউজবিলাকত যে নতুন জবৰ ভেকেঞ্চি আহিব বুলিকে। ত' চাও তেতিয়া যদি আহে তেতিয়া আৰু দি দিম আৰু এপ্লাই এইবাৰ।
যিমান যিয়ে হওঁক চৰকাৰী জবতো চবতকে বেষ্ট
অ', সেইটয়েতো আজিকালিতো আৰু অসমত বহুতে চৰকাৰী চাকৰিটোয়ে কাৰণ কে পিছত দৌৰা কাৰণতো তাৰ চেলাৰিও ভাল প্লাছ আৰু আহ যিহেতু ইমান কষ্টও নাই ন সেইটোৰ কাৰণে। পাওঁতে অলপ কষ্ট হয় বাৰু তাৰ পিছত আৰু অলপ কষ্ট কম হৈ যায়।
কৰোতে ইমান কষ্ট নহয় তাতে।
উম, সেইটোৱ কাৰণে আৰু ভালো হয় দিয়াচোন জব চৰকাৰী চাকৰি বুলি ক'লে মানুহবিলাকেও ভাবে ইমান ভাল চৰকাৰী চাকৰি সেনেকুৱা টাইপৰ ত সেইটো পিছতে চোন বহুত ধৰে কম্পিটিশন হৈ গৈছে আজিকালি পুৱা টানে ক'ব গ'লে।
থিকে চৰকাৰী চাকৰিতটো প্ৰিফাৰ কৰে চবে।
উম, কাৰণ কি চবৰে সেইটো এটা টাৰ্গেট হৈ গৈছে। ত' সেইটোত যিমানটা পোষ্ট থাকে। ত কিমান লাখটা মানুহ থাকে দিবৰ কাৰণে। তাৰ ভিতৰত কি আধা জনেহে পায় গোতেই কেইটাতো নাপায়েই।
অ'।
সেয়াই এতিয়া চাওঁ কি হয় ভৱিষ্যতে কি হয় কি লিখা আছে কি কৰা যায়।
ভালে হ'ব উম।
সেয়াই। পিছলৈ হেৰি কি বুলি কয় কি ক'ব বিচাৰিছিলো মই অ', তোমাৰতো এইটো হে ইন্টাৰণশিপৰ পিছত যে তুমি এনে অ', তোমাৰ চাগে ছয় মাহৰ এক্সপিৰিয়েঞ্চটো পায়ে যাবা চাগে ন।
অ', অ', ছমাহৰ মোক কৰাও হ'ব ন এইটো চাৰে কৈছে
তেতিয়া হ'লে তোমাৰ কাৰণে ভালে হ'ব দিয়া পিছলৈ যেতিয়া কোম্পানীত যদি তুমি কিবা যদি এপ্লাই চেপ্লাই কৰা ভাল কোম্পানী এটাত। তেতিয়া এনেও এস্কপ্ৰিয়েন্স বিচাৰে নহয় তেতিয়া তুমি সেইটো দিব পাৰিবা চাৰ্টিফিকেটতো।
হয়।
পিছে এনে কম্পিউটাৰ চম্পিউটাৰ কৰিছিলানে?
উম, মানে কৰি কৰ্চটো মানে কৰিহে আছো মানে
অ'।
আৰু কৰিছিলো এৰি দিলো মাজতে
অ', অ' সেইয়াই মোৰো সেই চে'ম হৈছে বাৰু। কম্পিউটাৰ কৰ্চত মানে সময় লাগে ন, ত' এইখিনি দি থকা ৰ্ধয্যই নহোৱা হয় নহয়।
সেইটয়ে এবাৰ কৰি লওঁক। ো না হল ম দুবাৰ তিনিবাৰ হ'ল এইবাৰ ভাবিছো কমপ্লিট কৰিয়ে লম
অ' এইবাৰ কমপ্লিট কৰি ল'বা, কাৰণ কি পিছত এইটোটো ইম্পৰ্টেন্ট হৈয়ে গৈছে, এইবিলাক লাগে নহয়।
অ', অ'।
সকলোৱে টিপিব জান মানে চাৰ্টিফিকেটো থাকিলে আৰু বহুতে মানে লোৱাৰ চান্সটো বেছি থাকে আৰু।
অ'।
সেয়াই।
বিয়া বাৰু ঠিকে আছে মানে মায়ে মাতিলৈ
অঁ ঠিকে আছে দিয়া বাৰু নহ'লে ৰাখোঁ ন।
উম, হুম, হুম ঠিক আছে।
দিয়া অ'।